হেল্ল', অ', শুনা পাইছেনে?
ভালনে আপোনাৰ
আছোঁ, আছোঁ ভালেই।
অ', অ', অ', মোৰো ভালেই দিয়ক।
অ'।
কি কৰিছে? অ', মই ঘৰতে আছো। আজি ইমান গৰম। এনে বাহিৰতে খোজকাঢ়ি ফুইছো আহ ইমান ৰ'দ দিছে আজি
মাজতে কেইদিনমান ঠাণ্ডা পৰিল যে অলপমান ইমান গৰম নাছিলে হঠাতে ৰ'দ দি মো
অ', গা বেয়া লাগি যায় আৰু একে একে ৰাতিপুৱা ছটামান বজাৰ পৰাই দিছে নেকি ৰ'দটো ইমান বেছিকে দিছে।
অ', বহুত সোনকালে দিছে ন?
সোনকালে দিছে, শুই উঠি পেলাই ভাবিছো ইস্কুল আজি যাওঁ নে নাযাওঁ বোলো। ইমান গৰম হল অ
কেইটাত উঠে এনেই
এনেই ৰাতিপুৱা উঠো ছটামান বজাত উঠো আৰু উঠি পেলাই চাৰে ছটাত তাত উঠিয়েই কি গা চা ধুই কৰি ভাত কিবা এটা খালোঁ বা এনেকে কৰি আকৌ স্কুল যাওঁগৈ যে, তটো কাৰণে।
অ', অ', সোনকালে উঠে মানে, মোৰ আকৌ উঠোতে অলপ অকণমান দেৰি হয়। সাতটা কেতিয়াবা চাৰে সাতটাও বাজে। এনেকুৱা আৰু।
উম, নহয় মই বন্ধ হ'লে বহুত দেৰিলৈকে শুও, অ'।
সেই বন্ধত সেইটো, সেইটো
অ', দচটা বজা এঘাৰটা বজাত অ', অ', সেইটোয়ে ডিউটিটো কৰিবই লাগিব ন? আ এনেকুৱা, যাবই লাগিব আৰু এয়া আমাৰ আকৌ এতিয়া কি ঠিক বোলো ম হেৰি কৰি ‌ নেকি, ৰাতিপুৱা স্কুলে দিয়ে নেকি বোলো, যিটো ৰ'দ দিছে!
দিবও পাৰে, এনেকে যদি বেছি কে গৰম পৰি থাক ৰ'দ দিয়ে, তেতিয়াহ'লে দি দিব চাগে
উম, কাৰণ এই যে ছাত্ৰ ছাত্ৰীখিনি আকৌ থাকিব নোৱাৰে ন, আঢ়ৈতালৈকে ইমান ৰ'দত থাকিবলৈ বহুত প্ৰব্লেম হয় সিহঁতৰ। সেইটো কাৰণে কি ক আৰু আছে আছে আছে ফেনৰ বৱস্থা উম থাকিব নোৱাৰি ফেনে এই একোৱে নহয় আচলতে। ক'বলৈ গলে আৰু হেৰি যে, লাইনটো নাথাকে ন নহয় ইমান গৰমত বেছি কাটে হয়
উম, অ', গৰমত বেছি কাটে সেইটো এটা কথা, আৰু ইনভাৰ্টাৰটো চবতে নলগাই
নলগায়‌ নে, চৰকাৰী স্কুলত আৰু নাথাকেই চৰকাৰী স্কুলততো আৰু নাথাকে। প্ৰাইভেট স্কুলবিলাকত বাৰু তেওঁ দিয়ে ন, অ চৰকাৰী স্কুলত এইবিলাক নাই নহয় সেইটো কাৰণে, আও ল'ৰা ছোৱালী খিনিও থাক শিকিবলৈ নিবিচাৰোঁ। বাইদেউ, বৰ গৰম, বৰ গৰম কৰি থাক
সিহঁতে বুজি পায় ন। এল পি স্কুল নে এম ই স্কুল?
আমাৰ, মানে, এম ই স্কুল।
অ, এম ই স্কু সিহঁতে বুজি পায়। এল পি স্কুলৰখিনিয়ে ইমান বুজি নাপ পায়। সেই গেলা গৰমতে, মানে, সিহঁতে ঘামি-চামি তেনেকেই বহি থাকে।
অ', নহয়। আগতে কি আছিল আ আমি যেতিয়া সৰু আছিলোঁ, আমি ইমান গৰমটো অনুভৱ কৰা নাছিলোঁ ন? কিন্তু এতিয়া ল'ৰা ছোৱালী বিলাকে বহুত গৰম অনুভৱ অনুভৱ কৰে। কাৰণ সিহঁতে ঘৰত মানে চব বস্তু পায় যে সেইটো কাৰণে গৰমটো অনুভৱ কৰে নেকি বেছি
অন নহয় মই আকৌ সেইটো বুলি নাভা খাবও, মানে আগতে গৰম আছিল কিন্তু ই ইমান অ
অ', নাছিলে। অ', নাছিলে। অ', নাছিলে। কিন্তু অ', আজিকালি বহুত বেছি হৈছে। বা, থাকিব নোৱাৰে তে
সেইটো কাৰণেও হ'ব পাৰে
উম আচলতে কি হৈছে আজিকালি গছ গছনিবিলাক বহুত কমিছে যে এইটো কাৰণে গৰমটো বেছি হৈছে তেওঁ
তাকেহে কিবা এটা কনষ্ট্ৰাক্যন কৰাৰ লগে, লগে কনষ্ট্ৰাকশ্যন কৰাৰ লগত লগত আপোনাৰ গো ই গছ গছনি যদি
উম সেইটোয়ে নাৰাখে অ সেইটোয়ে হৈছে মানে মানুহ জনসংখ্যা ইমানেই মানে বেছি হৈ গৈছে। গছ বিলাক মানে মানুহৰ ঘৰত থাকিবলৈ নাই এতিয়া হৈছে, হয়, নে? আৰু তেনেকে চব, মানে, চাফা কৰিছে সেইটো কাৰণে মানে, বেছি গৰমটো কৰা হৈছে।
গৰম। এতিয়া, আপুনি কোনোবা এঘৰ মানুহে, ধৰি লওক, মাতি মাটিয়ে কিনিলে, নতুনকে মাটি কিনাৰ লগে লগে, সিহঁ মানে, তেওঁলোকে এনেকুৱা কৰে। ঘৰটো মেইন বাকী, গছ-গছনিও যদি কিবা আছে গো
চাফা কৰি দিয়ে। অ', চাফা কৰি দিয়ে। আৰু পিছত সিহঁতে গ গৰমত থাকিব নোৱাৰে। অ', এচি লগাই লয়। অ', অ', এচি লগাই লয়, সোমাই থাকে। অ', কিন্তু বাহিৰততো ওলাবই নোৱাৰিব ন?
ওলাবই নোৱাৰিব। তাতছে যদি কেইডালমান গছ ৰুলেহেঁতেন, মানে, আৰু যিকেইডাল গছ আছে। ৰাখিলে হেঁতেন
অ', আমাৰতো, আপোনাৰ স্কুলত, কি হয় জানে? আপুনি যদি ভাল কৰবা পৰা, মানে, গছকেইডালমান আনি পেলাই, যদি ৰুই থয় জেউৰাহে দিয়া থাকে, আৰু ন, চৰকাৰী স্কুলবিলাকত। তেতিয়া কি হয়, পিছদিনাখনলৈ সেয়া গছপুলি নাপা পায় আৰু কোনে লৈ যায়? পাত্তা নাই
হয় বাৰু
চুৰ কৰি লৈ যায় জানো কিয় এনেকুৱা কৰে, ঘৰতে ৰোৱে নেকি চাগয়, ইমান মা মানে, মই থাক, যোৱাৰ পৰা, ইমানেই গছপুলি, তামোলৰ পুলি ৰোৱা গৈছে। এ তা, তামোলৰ পুলি নাথাকে চব চুৰ হয়।
কিয় এনেকুৱা হয়? তামোলৰ পুলি চুৰ কৰি। অ', তামোল হ'ব তামোল বিক্ৰী কৰিব
অ', সেইটো এটা কথা। মানে, অ', নহয়। বাকী, ত'ণ, মানে, কি, এনে কোৱা হয়। আ আপুনি যদি স্কুল বন্ধ দিছ চা আজি দেওবাৰ ত বন্ধ হৈ থাকিব ন তেতিয়া মানে কি হয় কিছুমান মানুহে এনেকুৱা আছে আপোনাৰ তলা মাৰি থৈ আহিলে মানে জেউনা বা তলা খুলি দিওঁতেনো কিমান টাইম লাগে অঁতৰাই পৈলাই গৰু। সোমাই দিয়ে এনেকুৱা। ঘাঁহ খাই থাকিব তেতিয়া গৰুৱে, এনেকুৱা অ গৰু মানে সোমাই দিব ঘাঁহ খাই থাকিব জেগা খিনি এনেই লেতেৰা কৰি থৈ আহে ও সেনেকুৱা কৰি। দিয়া মানে
অঁ নাই সেই সেইটো সেইটো আমাৰ তাতো ঘটে মানে আমাৰ অফিচটোতো অঁ হয় আমাৰ অফিচতো ডাঙৰ সন্খাবালে ডাঙৰ মানে তই সেই বেকগ্ৰাউণ্ড খন বহুত ডাঙৰ তাতে গেটখন খোলা থাকে গতিকে তেই গৰবিলাে তাই কাতি দিলে ভা সেইটোকাৰণে
অ'হ অ'হ এনেকুৱা হয় কিন্তু ন আজিকালি মানুহ বিলাক ইমান বুজি পোৱা হৈছে ন, উম। তথাপি তিও বুজি নাপায় কিছুমান মানুহে দেই, ক'লেও বুজি নাপায় বেয়াহে পায় উল্টাই যদি কয় মানে এ স্কুল খনৰ ওপৰতে মানে বহুত মানে কথা কব আহিব এনেকুৱা, সেইটোৱে বেয়া আৰু আপোনালোকৰ অফিচতো মানে হয় আৰু ন অসুবিধা অলপ
কোন পাইছে নে?
অ অ শুনি আছো দিয়ক। শুনি আছোঁ, শুনি আছোঁ। হেল্ল' অ শুনি আছো দিয়ক কওক। অ শুনি আছো
শুলাইছে ন অ মাজত মানে
অ অ পাইছো অ অকণমান নেটৱৰ্কৰ প্ৰব্লেম হৈ থাকে মাজে মাজে এনে গছ গছনি আছে যিিকেইডাল মানে ডাঙৰ হৈছে সেইকেইডালটো ডাঙৰ হৈ গৈছে কাৰণে সুবিধা ইয়া হয়ে কিন্তু সেই সৰু সৰু বিলাক লৈ লৈ যাই বেলেগে ৰুই দিয়ে গ' আৰু সেয়াই চৰকাৰৰ ফালৰ পৰা ইমান গছ দিয়ে ন উম উম ডাঙৰ গছ আছে কিন্তু দেই আগতে মানে বাৰদদউহতে ৰুইছিল উম ৰ'দ পৰে বহুত দূৰত পৰে মানে ছাহ ইমান নায় মানে গছ আছে আছে যিখিনি গছ আছে মানে পিছফালে আছে ত ৰুম দুটামান মানে বহুত ঠাণ্ডা হৈ থাকে আৰু পথাৰ এৰিয়া যে বাহিৰৰ মানে বতাহটো ধুনীয়া আহে মানে একদম সেইখিনিত
অঁ অঁ আমি কিছুমান স্কুলত গৈছোঁ মানে ধুনীয়া গছ গছনি মানে
অ বহুত আছে উম উম উম উম ভাল লাগে অ আচলতে কি হৈছিলে স্কুল খন মানে ধৰি ল এতিয়া গছ গছ আচন বিলাক ইমানকে চাগ ৰোৱা হোৱা নাই আমি যোৱা পাত ধৰিলেও অলপ অলপ চাইছো আৰু লগতে কি হৈছে বাউণ্ডৰীটো মানে মাৰা হৈ থকা নাই যে ৱাল দিয়া হৈ থকা নাই কাৰণে গছ বিলাক ৰুলেও মানে উঘালি লৈ যায় কিন্তু যেতিয়াই মানে চৰকাৰৰ ফালৰ পৰা সেই সুবিধা খিনি আমি পাম তেতিয়া মানে গছ গছনি ৰুবলৈ বহুত সুবিধা হৈ যাবগৈ আমাৰ আৰু তেতিয়া মানে এইবিলাক ছোটো নহ হ'ব আৰু
অঁ অঁ কি কি কি কি সুবিধা লয় আপোনালোকৰ এতিয়ালৈকে অঁ অঁ অঁ থাকেহে এনেই ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক সকলোবিলাক। ভাল আছে
অ ঠিকে আছে বাৰু উম উম ঠিক িক আছে বাকী খিনি
অ অ
বাকী খিনি বাৰু সুবিধা আছেই বহুত ধুনীয়াকে কি খালি সে বা দেই ৱালটো মানে যদি পাই যাওঁ তেনেহ'লে ইমান প্ৰব্লেম ন হয় আৰু তেতিয়া
অঁ বাউণ্ডেী ৱালটো পালে প্ৰব্লেম নহয় হেৰি ল'ৰা ছোৱালীবিলাক বাহিৰতো ওল যাব
অ অ সেইটোৱে উম আৰু নহয় আৰু এটা কথা অ আমাৰ এইখিনি কিহৰ কাৰণে ভাল হয় গাঁও এৰিয়া যে ইমান মানে গাড়ী চাৰী নাহে। কেতিয়াবা বাইক চাইক লৈ যোৱা ল'ৰাবলাক হে থাকে তাকো স্কুল আছে কাৰণে লাহে লাহে লাহে চলাই বাৰু সেইখিনি ক্ষেত্ৰত আকৌ ভাল কিন্তু আৰু পৰিৱেশতটো মানে পথাৰৰ পৰিৱেশ যে বহুত ঠাণ্ডা ইমান বুজি পায় অ' সিহঁতৰে ল'ৰা ছোৱালী যেতিয়া এতিয়া ন স্কুলত পঢ়িয় আছে ত সিহঁতে সেইখিনি ক্ষেত্ৰত কিন্তু বহুত সাৱধান অ অ সেইখিনি ক্ষেত্ৰত কিন্তু বহুত সাৱধান সিহঁতে আৰু যিহেতু ল'ৰা ছোৱালী আছে। সেইটোয়ে মানে- মানে ভাল আৰু। মানে সেইটো কাৰণে ভাল হৈ আছে ধৰি লও এই মানে আমাৰ ৰাস্তাৰ পৰা অলপ সোমাব লাগে টো স্কুলখনন অ' কাৰণে বাকী এনে ঠিক
মানে কমিউনিটিৰ পৰা সেইখিনি ছাপৰ্ট পোৱা বহুত কমিউনিটিৰ পৰা সেইখিনি চাপৰ্ট পোৱা মানে বহুত চাপৰ্ট আৰু। সকলো এনেেলেগেলে কা কত স আহে নে নাই
আহে- আহে -আহে -আহে যি কোনো কামতে আপুনি খালী ফোন এটা কৰি দিলেই হ'ল আহি যাব তেওঁলোক। কৰি দিয়ে। এতিয়া ধৰিলোৱা মই নিজে মানে মইও নিজে চাৰ্জত আছো। সেইটো ক্ষেত্ৰত কেতিয়াও বেয়া পোৱা নাই তেওঁলোকক বহুত ভালে য মানে মই ফোন কৰিলে যে অমুকটো অমুক তটো কৰিব লাগিব কৰো নে এনেকাে সিহঁতে অ বাইদেউ যি ভাল পায় আপোনালোকে সেইটোকে কৰক ব অ আগতে আৰু লগতে মোৰ অ সহায় কৰে উম সহায় কৰে অ সেইটো ক্ষেত্ৰত কিন্তু ভাল কিন্তু দেই সিহঁতে মানে যি কোনো হেৰিতে নহওক আপোনাক সহায়তটো কৰিব। মানে
অঁ খুব ভাল কথা দেই ভাল লাগিল শুনি সেইখিনি চাপৰ্টেই মেইন আৰু আৰু এই হেৰি আহেনে নাই? অভি অভিভাৱক আহেনে নাহে?
আহে আহে আহে মানে যদি আপুনি ধ লওক মিটিং পাতিলে তেতিয়া কলেও কলে নহলে যদি কেতিয়াবা এনেও খবৰ ল'বৰো আহে কিন্তু দেই বা বাৰীতটো ভালনেে বা স্কুলখন কেনেকে চলিছে এইবিলাক সুধিবলৈও আহে তেওঁলোকে ধুনীয়াকে আহিয়ে থাকে মাজ মাজে মাজে প্ৰায়ভাগ মানে আমাৰ স্কুলত গ'লে চাগৈ পাবই নেকি মানে থাকে এই গাৰ যেন আহে মানে মাতিলে কৰিলেও আহ
অ ঠিক আছে আৰুাৰ কথাখিনি জানি ভাল লাগিল বাৰু
উম, অহ, অ'। অ', অ', হ'ব দিয়ক অ'। উম।